অ, কি খবৰ?
অ, ভালে। তোমাৰ?
কি আছো। কি কৰি আছা?
এই আছিলো, চাহ খাই আছিলো।
অ, ময়ো আছো আৰু অলপ ব্যস্ত হয়।
অ, অফিচৰ পৰা আহিলা?
আহিলো, তাকে বোলো এবাৰ ফোন কৰো।
অ, ঠিকে আছে, অ, শনিবাৰে সোনকালে আহা ন?
অ, শনিবাৰে আমাৰ অলপ সোনকালে ছুটি হয়।
অ, কিহৰ কামনো তোমাৰ?
আমাৰ মানে যিবোৰ ব, বিজ্ঞাপনৰ প্ৰচাৰ যিবোৰ হয়। তাৰে ফলক বনোৱা।
অও, অ, অ, অ, অ, তাকে।
উম মানে তোমাৰ, বিয়া সমূহতো যে, লগাই। ডাঙৰ ডাঙৰ এইবোৰ, প
চত, বিলাক।
উম, উম, ফলকৰ সেইবোৰৰ এটা আৰহি লৈ পেলাই আমি, অ, অ, তেনেকে তাকে, কম্পিউটাৰত সেইবোৰ বনোৱা হয়। আৰু ইয়াতে বহুত ধৰণৰ কাম হয়। জানাই চাগে এইবোৰৰ বিষয়ে?
জানো মানে, ইমান খিনিয়ে নাজানো আৰু মানে সেই বিষয়টোত ইমান মোৰ মানে ধাৰণা এটা নাই।
উম, উম, হুম। এই যেনেকুৱা ধৰা, ৰাস্তাত কৰ'বাত যদি ফুৰিব যোৱা দেখা পোৱা ন, ডাঙৰ ডাঙৰ কিছুমান ফলক লগোৱা থাকে।
অ, অ, এডবাৰ্দেত যিবিলাক মানে সেইবিলাক কৰে, আৰু সেইবিলাক নেকি? কিবা-কিবি লিখে ন, আজি কেতিয়াবা।
এই, সেই, অ, ব্যৱসায় ভিত্তিক যিবিলাক বেনাৰ মানে ফলক থাকে সেইবোৰৰ যিটো আৰ্হি থাকে সেইবোৰ আমি তৈয়াৰ কৰো কম্পিটাৰ আৰু সেইবোৰ প্ৰিন্টিং হয়। আৰু আজিকালিতো বিয়া চিয়া হওক বা জন্মদিন উপলক্ষেও বহুত আজিকালি এইবোৰ বেছি চলি আছে আৰু।
অ, লগাই লগাই জন্মদিন জন্মদিন দেখা পাইছো ৰবা মানে এ দৰা কইনাৰ মানে জন্মদিনত আৰু যাৰ জন্মদিন হয় সেই বাচ্ছাটোৰ ফটো চটো লগাই
উম হম হম বিয়াত যেনেকে লগাই আদৰণি আহ ফলক বুলি থাকে।
অ, অ নমস্কাৰ-চমস্কাৰ জনাই গলে কিবা লিখা এইবিলাক থাকে নহয়।
আজিকালি ফটো দি পেলাই আদৰণিৰ ফলক। এনেকুৱা ধৰণৰ কামবোৰ কৰোঁ আৰু আৰু তেনেকে ঘৰতো দুই এটা কাম কৰোঁ বিয়া চিয়া থাকিলে ভিডিঅ' চিডিঅ'বোৰ কাম।
অ। ভালেই হৈছে দিয়া ঠিকেই আছে। মই মানে ভাবি আছিলো কেনেকুৱা ধৰণৰ কাম।
অ, সেইয়াই আৰু আমাৰ কামবোৰ ভালেই গ্ৰাহক ডেইলি গ্ৰাহক আহ মানে ধৰা আহি থাকেতো গতিকে সেনেকুৱা বেয়া নালাগে আৰু কামটো কৰি এনেকুৱা নহয় যে সদায় এটা কাম কৰি আছো কাৰণে
উম
মানে অনিচ্ছা লাগিব নেকি সেনেকুৱা নহয় আৰু আমাৰ কামবোৰ কাৰণ সদায় নতুন নতুন এটা ধৰা আহি এটা পোৱা যায় অ আহিৰ ভিত্তিত আমি কি কিছুমান বস্তু শিকিব পাও তাৰ পৰা ধৰা আজি কোনোবা এজন গ্ৰাহক আছিল তেওঁৰ মনটো বুজি পেলাই তেওঁ কি বিচাৰিছে সেইটোৰ ওপৰত আমি আহ হেই নক্সাটো তৈয়াৰ কৰি লওঁ অ
কাম বিলাক মানে এক ঘেৱা এক ঘে টাইপৰ সেনেকুৱা টাইপৰ নহয় আৰু কিছুমান কাম থাকে আৰু এটা কামকে কৰি থাকিব লগা হয় আৰু তেতিয়া ভালো নালাগে মানে অ অ কামটো কৰি পেলাই এটা মজা নাপায় আৰু আৰু সেনেকুৱা কাম বিলাক এটা বস্তুতে লাগি থাকিব লাগিলে মজা নাপায় কাম বিলাকক নতুনত্ব থাকিলে ভাল লাগে আৰু অ অ
গ্ৰাহকো সদায় বেলেগ থাকে যিহেতু আমাৰ গ্ৰাহকৰ লগতে বেছিভাগ কাম হয়
অ তেতিয়াহ'লে তোমালোকৰ ভালেই আৰু মানুহ চানুহ বহুত মানুহ লগ পোৱাই আৰু
সেইটোৱে শিকিবও পাৰে সেইটোৰ জৰিয়তে তেওঁ প্ৰতিজন মানুহৰে মনৰ ভাৱধাৰাবোৰ বেলেগ ত আমি সেই মনৰ ভাৱধাৰাটো কিমান অ মানে সুন্দৰকৈ তেওঁ বিচৰা আহিছে হিচাপে আমি সেই বস্তু খিনি দিব পাৰো সেইটো অ সেই এইটো আমাৰ মানে চেষ্টা কৰো আৰু সেইখিনি দিবৰ কাৰণে অ আমাৰ স্কুল স্কুলৰ ছাত্ৰ ছাত্ৰী সকলৰ বা কলেজৰ যিবোৰ ছাত্ৰ ছাত্ৰী আছে ও সেইবোৰৰ তোমাৰ পৰিচয় পত্ৰ যিবোৰ থাকে সেইবোৰক বনোৱা হয় নহয়
অ সেইটো ভালে চোন স্কুল বিলাকৰ ল'ব পাৰিলেতো বহুত ভাল পইচা আহি যায় হে অঁ অঁ অঁ সেইবিলাক মানে ওৱান এক পিচ হিচাপত বনোৱা যায় নে মানে ধৰাচোন এশ পিচ বনালাত সেনেকুৱা হিচাপত কৰাই আৰু অঁ
লাগে এতিয়া স্কুলত যদি পাঁচশ জন ছাত্ৰ ছাত্ৰী আছে ত তেনেকে পাঁচশ খন কাৰ্ড বনোৱা হয়, আৰু কাৰোবাক যদি লাগে দচখন। তেওঁলোকক দচখন দিয়া হয়, এখন বনালে অলপ খৰচাটো বেছি হয় আৰু গ্ৰাহকজনৰ।
অ অ। হয় বাৰু সেনেকেতো ধৰাচোন তুমি নিজাকেও কিছুমান কাম কৰিব পাৰি তেতিয়া হলেচোন।। কোচ মাছ নয় এটা সময় উলিয়াব লাগিব বাৰু সময় ওলালে
মই অ সেইটোৱে। সময় উলিয়াব পাৰিলে অলপমান কাম কৰিব পাৰি, তথাপিও তাৰে মাজেদি চা এটা চেষ্টা কৰি থাকোঁ আৰু। দুই এটা কাম নিজাকৈ কৰাৰ কাৰণে।
ঘৰততো তোমাৰ আছে, কম্পিউটাৰৰে কাম হয় কম্পিউটাৰ আছে তোমাৰ চাগে।
অ আছে বহুত ডাঙৰ কম্পিউটাৰ এ
অ ঠিকে আছে দিয়া, তাত কামবিলাক হলে মানে নিজৰ কাম হিচাপত বস্তুটো বনাই ল'ব পাৰিলে ভালেই, সেইবিলাক এতিয়া মে আৰু মানে মই মাজতে লগ পাইছিলো এজন মানে মৰে আৰু বান্ধৱী হয় কিবা কৈ আছ এই এই যে ড্ৰেছ আমাৰ যে কাপোৰ চাপোৰবিলাক থাকে স্পৰ্টিং বিলাক। সেইবিলাকো কিবা এনেকে অ প্ৰিণ্টিং কৰিব পাৰে নেকি সেইবিলাক
সেই সেইবোৰৰ ওপৰতো প্ৰিণ্টিং হয়।
উম উম উম।
সেইটো মানে এটা মেচিন থাকে সেইটো গৰম দি পেলাই
উম।
প্ৰিণ্টিং কৰা হয়।
অ মানে সেই কাপোৰততো সেনেকে মানে তোমালোকৰ তোমালোকৰ এইবিলাকতে হয় চাগে ন?
হা?
মানে সেই কাপোৰটোত যে বনাই যে মানে ধৰাচোন
অ অ কাপোৰ কাপোৰ বিলাকতো হয়। কাপোৰ হয় যিকোনো যিকোনো কাপোৰ নহয় শদ্দৰ কাপোৰবিলাক কট বেছি ভাল হয়, তাৰপিছত মগ প্ৰিন্টিং কৰিব পৰা, কলমত প্ৰিন্টিং কৰিব পৰা।
কলমতো পাৰি।
ছাতিত প্ৰিণ্টিং কৰিব পৰা।
অ।
ত' এনেকুৱা বহুত ধৰণৰ মানে প্ৰিণ্টিং আছে ত' বহুত সুবিধাই আজিকালি। চাব গলে, তুমি চকু দি যি দেখা পোৱা বাহিৰত মানে চ কু মেল মেলাৰ পৰা চকু মোজা লৈ যিমান দেখা পোৱা চব একো একোতাত তোমাৰ সে বেয়া সেনেকুৱা টাইপে দেখা পাবা ন।
উম তাকে তাকে, এতিয়া ধৰাচোন আমি অ মানে সেই এইটো বস্তু কও। খোৱাৰ লগে লগে মোৰ মানে এটা ধৰাচোন মনত মানে এটা ধাৰণা আহিল ধৰা আমি মানে মই ধৰা চেম্পু ইউজ কৰিছো উহুম, সেই চেম্পুতোক যিবিলাক লি খা থাকে সেইটো বোধ হয় সেনেকুৱা কিবা প্ৰিণটিঙে হয় যিটো মানে উম বাহিৰত যিটো এটা হেৰি লগোৱা থাক এ পেপাৰৰ, সেইটো সেনেকেই কৰে অ লেভেলখন। অ আৰু আমি যিবিলাক মানে উম হেৰি খাওঁ।
প্ৰলেপ থাকে এটা সেইটো লেভেল যিটো থাকে প্লাষ্টিকৰ হয় সেই সেইটো প্ৰিণ্টিঙে হয় সেইটো এজন ডিজাইনাৰে বনায়।
অ সেইবিলাকেই ক, অ আৰু যে এইবিলাক কেলেণ্ডাৰ চিলিণ্ডাৰ সেইবিলাক যে থাকে, সেইবিলাকো সেইবিলাক কামো হয়।
কেলেণ্ডাৰৰ ডিজাইনবোৰো হয়, প্ৰিণ্টিঙো হয়, ত' এনেকুৱা ধৰণৰ কামবিলাক হয় আৰু।
মোৰ মানে চকুত মানে ভাহি আছে, মই এতিয়া ৰুমত আছো। মানে সেই বস্তুবিলাক আহি চে তুমি তেনেকে কৈছা যে আমি এইবিলাক কৰো সেনেকুৱা হ'লে এইবিলাক বস্তুও হ'ব মানে অ সেইয়াই।
কি আছে সকলোখিনি এনেকুৱা এজন ডিজাইনৰ জৰিয়তেই বনোৱা হয়।
অ আমি ধৰাচোন এইবিলাক যে পলিথিন-চলিথিন বিলাক নিও তাতো লিখা থাকে সেইবিলাকো চাগে সেইবিলাক কৰে কিজানি ন?
অ।
উম। তোমালোকে এইবিলাক উৎসৱ-চুৎসৱ হ'লে তেতিয়া কিজানি ধৰাচোন নিজাকে কাম বা নিজাক সে নহ'লে অফিচিয়েল কামবিলাক তেতিয়া চাগে বেছি বাঢ়িয়ে যায় ন? কাৰণ তেতিয়া ধৰা চোনবিলাক বেছিবিলাক লগাই আৰু এইবিলাক সেইবিলাক দেখা পাওচোন বেনাৰ-চেনাৰবিলাক লগোৱা দেখা পাওঁ
লগাই। তেতিয়া ধৰা আমাৰ সময়কটো অলপমান অধিক টাইম থাকি দিব লগাও হয়।
অ।
তেতিয়া আৰু কামটো বাঢ়ি যায় যিটো।
উম উম উম, অ সেইটো মানে তোমালোকৰ সময় আৰু সে খিনি সেইবিলাক মানে উৎসৱ পাৰ্বন হ'লে আৰু তেতিয়া।
অ সেইটোয়ে আমাৰ মেইন সময় আৰু সেইখিনিয়ে মানে সেই সময়খিনিতে যদি আমি কৰিব পাৰো তেতিয়াহ'লে বেছি ভাল আৰু। সদায় কাম থাকে তথাপিও সেইখিনি সময় আৰু বেছি ভাল। উপযুক্ত সময় এটা আহে ন দুৰ্গা পূজা হওঁক, বিহু হওঁক এনেকুৱা টাইমত এইবোৰ কাম বেছিকে হয়। আৰু যিবোৰ অ বাহিৰা কিছুমান কোম্পানী থাকে নহয় সেইবোৰো বিচাৰে।
অ কোম্পানী বিলাকৰ কাম বিলাকো কৰা।
অ অ সেইবোৰো হয়।
অ এনেতো ধৰাচোন মই শুন মতে কম্পনী বিলাকৰ সনেকুৱা প্ৰজেক্ট বিলাক আহি থাকে কিবা কিবি। সেই প্ৰজেক্টৰ কাম বিলাক তোমালোকৰ হয় চাগে।
বিজ্ঞাপন বিজ্ঞাপন যে থাকে বিজ্ঞাপনৰ বেনাৰবোৰ আহে নহয় দুৰ্গা পূজা বিহুৰ ভিতৰত সেইবোৰ বেছি হয়, ডাঙৰ ডাঙৰ যিবোৰ বিগ
উ অ গোট দেখা দেখা পাইছো আ অলংকাৰ আমাৰ মাইকী মানুহ বিলাকৰ সেইবিলাকে চকুত কৰে। আহ অলংকাৰ বিলাকো অফাৰত দিয়ে নহয়
বিজ্ঞাপন ফলকবোৰ সেইবোৰ ডাঙৰ ডাঙৰ যিবোৰ চব হয়।
অ। ডাঙৰে ডাঙৰ যে কিবা ষ্টেণ দিয়া টাইপৰ এনেকে লগাই থাকে সেইবিলাকো উম
চব চব চব ষ্টে অ সেইবোৰ কাঠৰ থাকে কিছুমান কিছুমান লোহাৰ
উ উ উম উম উম আৰু যে এই যে এইবিলাক মই আৰু এটা বস্তু মানে তোমালোক কৰে বনোৱা নে নবনোৱা নাজানো কিন্তু মানে মোৰ মানে আহিল আৰু মনত। এই যে আমি দোকান বিলাকত যে দেখা প সন্মুখৰ পালে এইবিলাক নাম বিলাক লিখাই থাকে কিবা এনেকে
অ অ সেই সেই দোকানখনৰ যিটো নামৰ এখন ফলপ থাকে অঁ' অঁ' সেইবোৰো সেইবোৰো হয় সেইবোৰতো সৰু সুৰা- ফলক হয়, তাতকে ডাঙৰ ডাঙৰো হয়। আজিকালি বহুত লাইট মটৰ জৰিয়তে কিছুমান- আখৰ বুলি যে চাপ'জ তোমাৰ নামৰ এখন দোকান আছে বোলে সেই দোকানখনত- তুমি লাইটেৰে তোমাৰ নামটো দিব বিচাৰিছা দোকানখনৰ নামটো- অকল লাই তাতে আখৰ থাকিব। সেইবোৰতো লাইট লগাই পেলাই ধুনীয়াকৈ-
জানে, দেখিছোঁ দেখিছোঁ মই সেনেকুৱা দুখন তিনিখন মান দে দে দেখা পাইছোঁ আৰু এনেকে লাইটটো মানে মানে আন্ধাৰ হ'লেও মানে সেই বস্তুটো মানে ধৰাচোন মানে- হেৰি হয় আৰু ধুনীয়া মানে পোহৰ এটা দিয়ে আৰু। উজ্জ্বল পোহৰ এটা পোৱা যায় আৰু।
চিৰি টাইপত সেইবোৰ বনোৱা হয় বহুত ভাল হয় ভাল লাগে দেখিবলৈও খুব ধুনীয়া হয়।
উমঁ' উমঁ'।
আজিকালি বাহিৰততো এইটো বস্তু বহুত বেছি প্ৰচলিত কিন্তু বৰ্তমান অসমতো সেই টো হৈছে আৰু।
অঁ' অঁ' অঁ'।
অসমতো বহুত ভালেই হৈছে এতিয়া।
অঁ' আৰু এই তোমাৰ এই কামটো চাগে বাহিৰত বেছি সেই থা
অঁ' বাহিৰত অলপ গুৰুত্বটো বেছি। উমঁ' বাহিৰত বাহিৰত গু ৰুত্বটো বেছি এইটোৰ। কিন্তু আমাৰ ইয়াত আৰু সিমান গুৰুত্ব নাই তথাপিও-
অঁ' চলিব পাৰি অঁ' সুযক টো মানে অলপ হয়তো কম আৰু বাহিৰতকে। এনেও বাহিৰত এইবিলাক চ'ব বিলাক কামৰে অকনমান হে চাহিদাটো বেছি আৰু।
সেইটোৱে সেইটোৱে।
ইয়াতো বাৰু চৰকাৰে বহুত ব্যৱস্থা কৰি আছে বাৰু। এনেকুৱা কামবিলাকৰ অলপ- চাহিদাটো ল'লে ভাল আৰু বেছি হ'লে। কাম বিলাকতো বাৰু হৈয়ে থাকে লম। পাৰিলে ভাল আৰু
ঠিক আছে দিয়া, মোৰ এটা ফোন-ফোন আহি আছে পিছত কথা পাতিম।
অঁ' ঠিক আছে ঠিক আছে দিয়া হ'ব দিয়া কৰিবা ফোন উমঁ' উমঁ' দিয়া।